হেল্ল'! হয়, কি খবৰ বৌমণি?
হয় হয় ভালেই আপোনাৰ কি খবৰ?
উম! ভাল ভাল এইয়া ভাত চাতগিটা খাই মেলি মানে অকমান ৰাস্তালেকে ওলাই আহিছিলো।
হয় হয়। সেয়াই আৰু আপোনাৰ নিকিনো কম। আপোনাৰ সেই বেপাৰ বাণিজ্যও অকমান মানে সেই লোকচান হৈছে বুলি ক'ব লাগিব লাভ হোৱা নাই। সেইয়ে কালিয়ে আপোনাৰ অকনমান মানে যি বেপাৰত নামিছিলো। বাকী সেই প্ৰতিকূল বতৰৰ কাৰণে ঘৰলৈ আকৌ সেই খালি হাতে ঘূৰি যাবগে লগীয়া হল আজিও সেই গৰমত তাপ ইমান আৰু অকনমান আপোনাৰ সমস্যা সেতুকে ইমান দেৰিলৈকে একো মানে আপোনাৰ আ শূন্য টকাই বুলি ক'ব লাগিব উপাৰ্জন।
হয় হয় কালি মানে কি হ'ল আপোনাৰ মোৰো যিহেতু জানে মই হাজিৰা কৰা মানুহ হয়। কালি মোৰ এনেকে মাত নে উম ঘৰ মানে যাৰ ঘৰত কাম কৰিছিলো তেখেতলোকৰ ঘৰ পা মানে পইচা দিয়া কথা আছিলে। পইচা পাও মই পোন্ধৰশ টকা কৈছে পইচা দিব হেনো চল্লিশ টকা। সেইটো মানে মোৰ দিনতটো কালিৰ পৰা মানে নাযায় নোপোৱাই লাগি আছ- আৰু মানে কালিৰ পৰা ধৰক অলপ কৰ্মক্ষেত্ৰতো মানে অলপ মনোযোগ দিবলৈ অলপ টান হৈছে আৰু কালিও মানে সেয়াত কাম বন নকৰিলো আৰু আজিও মানে এয়া অকণমান এই ৰাস্তালেকে ওলাই আহিব তোইয়ো আপোনাৰ লগতে কথা বতৰা অলপকে পাতোঁ।
হয় হয় হয়। আপুনি চওক ইমান গৰমত আপুনি কৰ্মস্থলীত কাম কৰে ইমান এটা মানে কষ্ট আহ শৰীৰটোৱে আপোনাৰ কষ্ট অনুভৱ কৰে। তাৰপিছতো আপোনাৰ সেই পোন্ধৰশ টকাৰ ঠাইত যদি চল্লিশ টকা দিয়ে মাত ত্ৰ আজি কালি আপুনি চল্লিছ টকাত পাই কি আচলতে চল্লিছ টকাটো আপুনি কৰিব কি মই সেইটো বুজি নাই পোৱা তেওঁলোকে মানে এইটো বহুত মানে এটা কি বুলি কয় উম গ্ৰহণ মানে অগ্ৰহণযোগ্য কাম কৰিছে আচলতে এইটো গ্ৰহণযোগ্য টো হবই নোৱাৰে কোনো পধ্য গতিকে ইয়াৰ আপুনি মই ভাবিছ- বিৰোধিতা কৰক আন্দোলন কৰক আপুনি যিমান খিনি পাৰে ইয়াৰ বিষয়ে আৰু গৱেষণা কৰি কি কৰিব পাৰি ইয়াৰ বিষয়ে আহ তাৰ বিষয়ে আপুনি চাওক
হয় হয় আৰু এই বিষয়ে মানে আপুনি ধৰক মোক প্ৰথমতে বিয়াল্লিশ টকা দিছিলে মই বোলো আপুনি এই দুটকাটোনো মোক কেলে দিব লাগে মই কি কৰিম বোলো। অ দুটকাটো মানে দুটকাটো তেওঁ বুলি ক'বলৈ পালোহে দুটকাটো নাই তাত অকল চল্লিশ টকা এটা আছেগে তাৰপিছত আৰু এতিয়া মই তাৰ বি বিষয়ে মানে আপুনি এনেকুৱা দৰে প্ৰতিবাদ কৰিবলৈ কোৱাৰ কাৰণে মানে মই তেনেকে অলপ মানে মোৰ সহযোগী মানে মানে অলপ মোকে উচ্চ চৰৰ মানে সেনেকুৱা ৰাজমিস্ত্ৰী কিছুমানৰ লগত তেনেকে কথা পাতিলো যেনেকে আপোনালোকে। চিনি পাই চাগে। প্ৰাণজিত বুলি কয় প্ৰাণজিতৰ লগত তেনেকৈ কথা পাতিলোঁ সি যিহেতু জানে আপুনি অলপ এইবিলাকত গুৰুত্ব বেছি আছে তাৰপৰা এনেকে তালত কথা পাতি মেলি চালোঁ ঢিঢিঢিঢি চাই পেলাই আৰু কি এনেকে পৰামৰ্শ দিলে কেইদিনমান এনেকে অপেক্ষা কৰিবলে হয়তটো পইচাটোও দিব। প ঘূৰাই এনেকে। সেইকাৰণে অকমান মানে ধৈৰ্য্য ধৰিছো যিহেতু ধৈৰ্য্যৰ ফল মিঠা বুলি ক'ত আছে।
অ হয় আপোনাৰ লগত মানে এইটো একেবাৰে অন্যায় হৈছে কিয়নো মানে মোৰো সেই একেই বুলি ক'ব লাগিব আপোনাৰ সেই দুহেজাৰ টকা মান আপোনাৰ সেই মই পাব লগীয়া আছিলে। কিন্তু সেই কৰ্মক্ষেত্ৰৰ আপোনাৰ ব্যক্তিসকলে হিচাপ নিকাচ কৰি মাত্ৰ আপোনাৰ টকা সেই ষোল্লশ এটা দিলে। কিন্তু মানে সেই যিহেতু আপোনাৰ তুলনাত মানে এইটো মই মানে ঠিকেই পাইছো বুলিয়ে ভাবিব লাগিব। আপোনাৰহে চল্লিশ টকা। গতিকেহে মই সেই আপোনাৰ আগত এই বিষয়ে মানে কবলৈ বিচৰা নাই কিয়নো আপোনাৰ আকৌ এই কথাটো। কলে আপুনি সেই উত্তপ্ত হৈ উঠিব যে। এই মই আপোনাৰ দুখতো বুজি নোপোৱা নহয় আচলতে মই বুজি পাইছো হয় আপোনাৰ কাৰণে কিবা এটা আমি কৰিব পৰা হেঁতেন ভাল লাগিলহেঁতেন। কিন্তু সেই আমিওতো আপোনাৰ সেই উচ্চ স্তৰৰ ব্যক্তি নহয় যে আপোনাৰ সেই কাম সমাধান কৰি দিম।
হয় হয় আৰু মানে আপুনি বাক কথাটো মানে কেনেকুৱা বুলি ক'ম মই এতিয়া মানে নিজে ভাষা হেৰাই গৈছো মুখৰ পৰা গম পাইছেনে। পোন্ধৰশ চৈধ্যশ পোন্ধৰশ টকা আপোনাৰ বিনিয়ত যদি চল্লিশ টকা এটা দিয়ে পু। আৰু সেই চল্লিশ টকাটোৱে মই ঘৰতে চামনে বা নিজৰ খৰচাই এ এ কৈ খৰচেই কৰিম। আজিকালি ন চল্লিছ টকাত পাই কি? কি মই যিহেতু জানে আপোনালোকে মই অকমান মানে এনেকুৱা পেকেট জাতীয় বস্তু কিছুমান খাওঁ এনেকুৱা ধৰক আ উম উম চিখৰ-তিখৰ। আৰু এইবিলাকত মানে দিনটোত মই পাঁচ ছটা মান এনেও এনে মানে খাই আদায় কৰি দিওঁ। আৰু এই চল্লিছ টকাটোৱে মোৰ এদিনৰ খৰচো নহয়।
হয় হয়, মই বুজি পাইছো। যিহেতু আপোনাৰ সেই খৰচ থকা ব্যক্তি আপুনি সেই তেনেকুৱা আপোনাৰ খৰচ কিছুমান হৈ থাকে। গতিকে হাতত আপোনাৰ সেই সৰহকে দু-টকা মান লাগে আৰু যিহেতু আপুনি আপোনাৰ প্ৰাপ্যটো বিচাৰিছে গতিকে মই ভাবোঁ আপুনি সেইটো একো পাপ কাম কৰা নাই আৰু আচলতে আপোনাৰ সেই প্ৰাপ প খিনি আপুনি পাব লাগে। কিয়া আৰু মোৰ ফালৰ পৰা আপোনাক উপদেশ দিম যে সেই পেকেট জাতীয় কিছুমান বস্তু টো যিহেতু স্বাস্থ্যৰ কাৰণেও অকনমান হানিকাৰক। গতিকে বৰ বেছিও আপুনি নাখাব বা তাত মানে আপোনাৰ অযথা কিছুমান খৰচ হৈ গুচি যায়। সে তাতকৈ আমি আজি যেনেকৈ আপোনাৰ সেই সন্ধিয়া ওলাই গৈ সেই অকনমান ফুৰিও অহা হল কিবা দুটামান খালো। এ তেনেকে আপুনি যদি কৰে মানে আপোনাৰ সেই স্বাস্থ্যটোও অকমান ভাল থাকিব।
হয় হয়, আৰু সেইবিলাক বস্তু নাম নল'ব আৰু মোক গেষ্টিকৰ অসু অসুবিধাই দেখা দিছে একদম বুকুখন বি খায়েই চাগে গম পাইছে নে ৰাতিপুৱা আপুনি যিহেতু তো জানে মোৰ শুই উঠা দেৰি হয় বাৰটা মান বজাত শুই উঠিছো আৰু মানে মোৰ মা উঠি তাৰমানে এনেকে কিবা কামত মানে এনেকে গৈছিলে অকমান আৰু ঘৰলৈ আহিব। ঘৰত মানে এনেকে কিবা এনেকে মানে পৰঠা জাতীয় কিবা-কিবি লৈ আহিলে খাই দিলো। তাৰপৰা আকৌ চাহ একাপ খালোঁ তাৰপৰা আকৌ ভাত খালোঁ। ভাত খাই আকৌ আপুনি জানেই মই পেকেট-চেকেট বিলাক খাই ফুল তেনেকুৱা। পেকেট-চেকেট এখন খালো তাৰপৰা সন্ধিয়া সময়ত এডাল কুঁহিয়াই খাই দিলো। তাৰপৰা আকৌ সেই ঘৰতে এনেকে বহি পেলাই চাহ একাপৰ লগত মানে পকৰী অকমান ভাজি লৈ খাই আছিলোঁ। তাৰপা আপোনাৰ, তাৰ পৰা আকৌ আপোনাৰ এই আপোনালোকৰ লগতে গৈ পেলাই গধূলি সেয়া খালোগে, আহি পেলাই ঘৰত পাইছোঁহি আ মাহত কিবা এনেকে চিত্ৰগৃহলৈ গৈছিলে তাৰপা মিঠাই লৈ আহিলে। আকৌ মিঠাই খাই দিলোঁ। তাৰ পৰা ক আপোনাৰ মই বোলোঁ ভাত কি বনাইছা বুলি চাবলৈ তাতে দেখিছোঁ উ কেৰাহিত মাংস টুকুৰা একদম তেলত উপঙি আছে, তাৰ পৰা মই বোলোঁ কিবা এটা কৰিব লাগিব পেটত যিহেতু মোৰ ঠাই নাই মই কি কৰিম। নেমু এটাকে চেপি লৈ তাতে নিমখ অকন দি গুটি লৈ, গুট-গুট মাৰি দিছোঁ আৰু মাৰি দি তাৰ পৰাা ভাত কেইটামান খালোঁ খাই বৈ এতিয়া মানে মো অ', জ'লা ক'লা লাগি আছে লেত্ৰিনৰলৈ দুবাৰ তিনিবাৰ অহা যোৱা কৰিলোয়ে মই এতিয়ালৈকে।
ইছ ৰাম-ৰাম-ৰাম-ৰাম। আচলতে আপোনাৰ সেই কথাটো এনেকুৱা আচলতে লোভে পাপ-পাপ এই মৃত্য বুলি আপোনাৰ সেই কথা এষাৰ আছে। আপুনিও সেই ওপৰা ওৰিকে আপোনাৰ সেই গোটেই বস্তু বোৰ গ্ৰহণ কৰিব নালাগিছিল যিহেতু স্বাস্থ্যৰ কাৰণেও আপোনাৰ সেই ক্ষতিকাৰক সেয়া আপুনি এই পায়খানা গাৰলৈ সেয়া অহা যোৱা কৰি থাকিব লগীয়া হৈছেই। আকৌ আপুনি সেই আজি অট খিনি বস্তু খোৱাৰ বাদ দি, আকৌ সেই কালিও আপোনাৰ সেয়া আমি সেই গাহৰি মাংসৰ সৈতে হেয়া জুতি লোৱাগে নাই জানো ৰুটিৰ? সেয়াাটো আপোনাৰ সেয়া কালি হজম হোৱা আছেই। সেই বাকী আপোনাৰ আজি সেয়া অট' খিনি খালে তাতে সেয়া দিম খাই দিলোংগে আপোনাৰ সেই সন্ধিয়া সময়ত দুয়োজন গৈ, তাকে সেয়েহে মানে আপোনাৰ সেই স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি ক'ব লাগিব বাকী ময়ো আপোনাৰ সেই তেনেকৈ আজি সেই আপোনালোকৰ সেই মা মাহতক লগ পাই গৈছোঁ বাৰু সেই আমাৰ কৰচিঙতে। আমি মানে যাওঁতেনে আহি আছে দুয়ো, হে আমিও গৈছিলোঁ আপোনাৰ সে নাৰায়ণপুৰলে বুলিয়ে। সেই ৰাতিপুৱা আকৌ সে আপোনাৰ সেই দহ চাৰে দহ হৈয়ে দহ চাৰে দহ আপোনাৰ, সেই তাৰ পাছত ত পাছত আপোনাৰ সেই গলো কিবা এটা আহিব লগা আছিল, তাৰ পাছত সেই আপোনাৰ কচৰি দুটামান কচৰি চট লৈ আহিলোঁ আপোনাৰ সেই ডাঙৰ-ডাঙৰ কেক হাউচখনৰ পৰা। তাকে আমাৰ সেই ভাতটি আৰু মই আপোনাৰ দুটা-দুটা মাৰি দিলোঁ। তাৰ পাছত আপোনাৰ আৰু-আৰু কিবা খাইছিলোঁ আপোনাৰ তেনেকৈ
ভোক নাইকিয়া হ'ল আপোনাৰ। কবা ক আপুনি কিবাটো খাব পাৰিব? সেই আকৌ দোকানলৈ গৈ আপোনাৰ চিপচ খাই দিলোঁ, তাৰপাছত আপোনাৰ সেই ভাত খোৱালে আপোনাৰ ডেৰটামান বাজিল, সেই ডেৰটা বজাত আপোনাৰ ডিমেৰে আপোনাৰ ভাত খাই দিলোঁ। ডিমেৰে ভাত খাই আকৌ ম‌ইয়ো সেই আপোনাৰ লগত কুঁহিয়াৰ খাই দিয়া নাই জানো?
উম।
তাৰ পাছত আপোনাৰ সেই গলোঁ সেই দুপৰীয়া সেই সন্ধিয়া সময়ত সেয়া আপোনাৰ লগতে সেয়া খাই। এই মইয়ো পায় খানাগাৰৰ পৰাহে এতিয়া ওলাই অকণমান মানে বাহিৰত পাইছোহি গম পায়।
এ সেই তাকে, আমি গৰমত এইবিলাক বস্তু নাখাব তাৰমানে নোখোৱাকে মুখৰ লোভ সামৰিব নোৱাৰি। আকৌ খাই দিয়াৰ পিছতো এই লেটিঙলৈ অহা যোৱোৱা গাঁৱলৈ অহা যোৱা, কি-কি সময় সমস্যা কিছুমান মানে হৈছে। আৰু মই মানে বস্তু সিমানে ৰৈ থাকিব নোৱাৰো। একদম মানে বস্তু বস্তুৰ প্ৰতি যিহেতু মোৰ একদম মানে মনটো হুৰ শৰাই আছে নহয় আৰু এই বস্তুৰ প্ৰতিও মানে মোৰ মনটো তেনেকুৱাই আৰু।
হয়-হয়।
লোভটো মানে একদম কি কম আপোনাক। তাৰাপা খাই লোৱা পাছত এতিয়া মানে এই আও।
হয় হয় হয়, আচলতে সেই মুখ খনেই আপোনাৰ জমকাল বুলি ক'ব লাগিব। সেই মাংস টুকুৰাটো আপুনি যদি সেই কেৰাহীত দেখে তেলৰ ওপৰত ওপঙি থকা। তেনেহলে সেই ৰাতিৰ ভাত সাঁজ আপুনি নেখাওঁ বুলিনো কি বুলি কব। সেই খাবতো লাগিবই সে নেখাও বুলিতো আপুনি কব নোৱাৰে। গতিকে এ। খাব লাগিবই আৰু সেই মুখৰ জহতে সেই পোকৰ দি আপোনাৰ সেই গৈ আছে আৰু এতিয়া।
হয় হয় আৰু কথা এটা হ'ল শুনকচোন শুনক শুনক শুনক আৰু এই আমাৰ। ওচৰত মানে বহুত অভদ্ৰ দুটা তামান আছে গম পাই নাই আপুনি আপোনাৰ লগত মই এতিয়া বাৰ্তালাপ। কৰি আছো সেই ওচৰত সেই গুণামোহটো গোতে সেই আহি পেলাই ফুচফুচাই ঘুই ফুইছে সি গম পায় নাই। এইবিলাক সহঁতক কাণৰ তলত ঠাঁচ ঠাঁচ লগাই দিবলৈ মই নাজাইনে নে বাৰু আপুনি কওকচোন। অঁতৰি এই মই চাই আছো আপোনাৰ লগত মই ঠাণ্ডা এটা পৰিৱেশত মানে এটা। এটা সুস্থ এটা সবল পৰিৱেশত মই আপোনাৰ লগত বাৰ্তালাপ কৰি আছো মানে কথোপকথন কৰি আছো। তেখেতলোকে মই দেখিবলৈ পাইছো এই অভদামী কৰি খটিঙালি কৰি ৰাস্তা ইফালৰ পৰা সিফালে চিঞৰ বাখৰ কৰি। গম পাই নে ইটোয়ে সিটো মুখলৈ চাই পেলাই কি। এটা বেয়া বেয়া উচ্চাৰণ মুখৰ পৰা উলাইছে সেইবোৰ ল'ৰা-ছোৱালীক নিপিতি কি কৰিব আপুনি কওকচোন বাৰু মোক।
হয় হয় আপুনি উত্তেজিত নহ'ব আপুনি অকনমান ঠাণ্ডা হওক যিহেতু গৰমটো বেছি। হয় এনেকুৱা কিছুমান মানে আপোনাৰ সেই সমাজত আজিকালি সেই ল'ৰা ছোৱালীবোৰ যোনবোৰ সেই যুৱ প্ৰজন্ম। সেই সেইবোৰ আপোনাৰ এনেকুৱাই আৰু কি কৰিব স আপোনাৰ সেই মানে একো এটা- ক'বও নোৱাৰে ওলটি মানে সেই আজিকালি ডাঙৰক আকৌ সেই ওলটি ধৰে নহয় আপোনাৰ কি হ'ল বুলি। গতিকে একো ক'বও নোৱাৰি। সেই গুনা ম মহৰ দৰ আপুনি সেই ফুচ ফুচাই থাকে বুলি ক'ব লাগিব। সে গতিকে তেওঁলোক সে আপুনি অনুৰোধ এটা কৰি চাব পাৰে আৰু এই এইখনৰ পৰা যাহত। কিন্তু সেই নেমানিলে আৰু সেই মাক বাপেকৰ আগত লগাই এপিটন দিয়াহে কথা।
মাকে বাপেকো লগাই এটানি আজিকালি ল'ৰা ছোৱালীক একো কৰিব নোৱাৰে গম পাইছে নে। আজিকালি মাক বাপেকেনো কিডাল কৰিব ডাঙৰ হ'ল ল'ৰা ছোৱালী আৰু এতিয়া মাক বাপেকো। কথা নু কত শুনিব আৰু তঁতৰ এই পৰা তেখেতলোকে জানে যে এইখনত আমি এটা গু- তমু ন কথা পাতি আছো আমি দুজনে আৰু টেকেলটোকে ওচৰত আহি এনেকুৱা অভদদামি কৰিব লাগে নেকি কওকচোন। এইবোৰ অভদ্ৰ হয়নে নহয় বাও এইবিলাক আমাৰ সমাজত।
হ'য়, হ'য় হ'য়। আচলতে হ'য়, এই ভোলা বড়া নামৰ ব্যয়ক্তিজন এ তেওঁ আপোনাৰ সেই কৰোঁ বুলি এনেকুৱা কাম কিছুমান আপোনাৰ কৰি থকা পৰিলক্ষিত হ'য়। তেওঁক আপুনি মানে যিমান ক'লেও আচলতে তেখেতে নেমানে কথা। এ তেখেতক মানে আপোনাৰ অঁ, আপোনাৰ ইমান পিটিবলে আপোনাৰ মন যায়। এই ভোলা বড়া মানে এইজন আপোনাৰ কি কম। এইজন মানে মোৰ একদম চকুুৱে চকুৱে নপৰে আপুনি জানেনে? একদম আপোনাৰ টপিনাতে দুইচাত লগাই পেলাই শুৱাই থ'ব লাগে বিছনাত।
হ'য়, হ'য় আৰু এই দু ভোলা বৰুৱা কিছুমান স্বভাৱ আছে। আমি দুটাই এতিয়া শান্তি পৰিৱেশৰ কথা পাতি আছোঁ, হ'য় নহয়? সি ওচৰত আহিপেলাই অভদ্ৰামি কৰিবলে কি দৰকাৰ তাৰ আছে। তাৰ কি দৰকাৰটো আছে কওঁকচোন? ওচৰত আহিপেলাই উচ্চস্তৰত চি চিঞৰ বাখৰ মুখৰ পৰা বেয়া বেয়া শব্দ এইবোৰ আমাৰ সমাজত কি এতিয়া ৰাতি যিহেতু ৰাতি ইমান দেৰি হ'ল। কাৰোবাৰ ঘৰত টো মানুহ শুই আছে। এনেকে চিঞৰ -বাখৰ যদি ৰাতি যদি মাজ ৰাস্তাত কৰি থাকে। মানুহে কি বুলি ক'ব?
হ'য়, হ'য় হ'য় মই বুজি পাইছোঁ। আপুনি আচলতে উত্তেজিত হৈছে। আপুনি খঙত মানে একেবাৰে উত উত্তপ্ত হৈ উঠিছে আৰু হ'বলগীয়া। আচলতে কোন নহ'ব। আজিৰ সমাজখন আপোনাৰ ইমান মানে এনেকুৱা হৈ গৈছ্- ছে যে সেই যুৱ প্ৰজন্মখিনি আপোনাৰ সেই মানে, ইমান বেয়া বেয়া ব্যৱহাৰ। আচলতে তেওঁলোকক আপোনাৰ সেই মাক-বাপ কেও একো নকয়। হেৰি এই ডাঙৰ মানুহক বোলে তহঁতি কেনেকে ব্যৱহাৰ কৰ তেনেকে যদি অকণমান হ'লেও জ্ঞান যদি সিহঁতক দিয়ে। সেইটোৰ মূৰত মানে কিবা এটা ধৰিব বুলি মই ভাৱো। কিন্তু মানে সেই মাক বাপেকেই যদি আপোনাৰ একো নকয়। তেন্তে হ'লে আপোনাৰ সেই কি মানে সিহঁতি সংস্ স্কাৰ শিকিব হেই।
নাই, নাই নাই নাই এপিটন দিব লাগে। এপিটন দিব লাগে মই সেইটোয়ে জানোঁ। এপিটন নিদিলে নহ'ব। এইবোৰ অভদ্ৰামীৰ কাৰণে মানে এপিটন দিব লাগে। মাক -বাপেকে নিদিলে মই দিম, মইটো দিয়াত আছোঁ। মই দি দিম, মই দি দিম।
হ'য়, হ'য় আপুনি দিব পাৰে হ'য় কিন্তু সেই আকৌ আপোনাৰ মানে সেই আজি-কালি সমাজখন আপোনাৰ এনেকুৱা হে মাক - বাপেকহঁতে আকৌ উওলটি আপোনাকহে ধৰিব বোলে সেই আ তই মোৰ ল'ৰাটোক বোলে কেলে মাৰিলি। এ তই ক'ত অধিকাৰ পালি। এই এনেধৰণৰ কথা কিছুমান আপোনাৰ ইয়াত আহি পৰে নহয়। গতিকে, আপুনিও সেই হাত -চাত নুঠাব আৰু সেই মাকহঁতৰ কথা শুনাতকৈ আপুনি সেই শান্ত মনেৰে থকাই ভাল।
হ'য়, হ'য় এইটো আপুনি কোৱাটো মিছা নহয়, হ'লেও মানে আও খংতোটো উঠি উঠিবই মানুহৰ আৰু মোৰ খংটো কথাটো আপুনি জানেই? কেনেকুৱা মানুহ মই।